হেল্ল'।
অ' কি কৰি আছা?
এই মই এনেই আছোঁ। তুমি কি কৰি আছা?
মই এতিয়া ভাত খাম, ভাত খাইহে কথা পাতিম।
অঁ' হয় নেকি?
উম্।
তাকে কথা এটা সুধো বোলো, উম। এই বোলো হেৰি তোমাৰ আজি তুমি মছৰুম আনিছিলো বুলি কৈছিলা নহয়, বোলো বনালা নে নাই?
অঁ' বনালে দুপৰীয়া খালো নহয়।
অ' হয় নেকি?
বেয়া নহয় জানা খাবলে ভাল লাগিছে। মই বেনিফিট খিনি চাইছো জানা উপকাৰিতা খিনি চাইছো নহয়, মিল্কি মাছৰুমটো খালে বোলো কি কি হয় ভালকে নাজানো যে।
উম উম।
বহুত খিনি উপকাৰিতা দেখাইছে আকৌ, কি কি দেখাইছে জানা? ছুগাৰ চুগাৰ কণ্ট্ৰল দেখাইছে, চুগাৰ বোলে প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে বোলে। আৰু কলেষ্ট্ৰলটো বোলে একদম কমকে থাকে। ভিটামিন ডি, ভিটামিন ডি আছে বুলি কৈছে।
একো নাই খাব লাগে। অ' মই যে মিছা নকওঁ মই যে মাছৰুম খায়ে পোৱা নাই আজিলৈ।
উম।
খাবলে, আজিকালিতো মাছৰুমটো বহুতে খায় ন পপুলাৰ হৈছেই।
অঁ ভাল লাগে আমি খাওঁ কিন্তু, আমাৰ এফালেতো খেতিও কৰে।
অঁ আমাৰ ইয়াত তেনেকে খেতিটো নকৰে। ক মানে হাৰ্ভেষ্ট যদি পাম, গুৱাহাটী চুৱাহাটী পিনে পাম, উম্।
উ্ম কিন্তু দুটা মানে কেইবাটাও প্ৰকাৰ থাকে হা।
অঁ।
এটা খাবলে মই বৰ এটা সোৱাদ নেপাও। অলপ সৰু সৰু এটা কলা কলা নিচিনা অকমান এটা থাকে, সেইটো বৰ এটা সোৱাদ নেপাওঁ কিন্তু উম যিটো মানে খেৰত কৰে, আন্ধা ৰুমত যে যিটো কৰে যে সাধাৰণতে মোবাইল বোৰত দেখা পোৱা যে, সেইটো খাবলে বৰ ভাল লাগে একদম বহুত সোৱাদ।
অঁ তাকে মই এদিনমান খাব লাগিব, খায় চাব লাগিব আমাৰ ঘৰত আজিলৈও মানে বনোৱা নাই মাছৰুম।
উম।
অলপ দিনৰ পৰা আমাৰ অ অলপ দিনৰ পৰা আমাৰ বায়ো কৈ আছে বোলে আমি মাছৰুম খাব লৈছো নহয় ভাল লাগে বোলে বহুত টেষ্টি লাগে। মই বোলো খাব লাগিব যদি বোলো ইমানেই ভাল লাগে শুনি আছোঁ সবৰ মুখত আৰু আজিকালি চাবাচোন মাছৰুমটো বহুত মানে ফেমাচ হৈ গৈছে আৰু।
অঁ আ খাবলে সোৱাদ যে সেইকাৰণে।
অঁ। মই আকৌ এই মোৰ আকৌ হেৰি মাছৰুমটো হাৰ্ভেষ্ট কৰিব মন যায় আকৌ বনাব মানে উম উম বনাবলৈ মন যায়।
উম অ একেবাৰে উজু হয় খেতি কৰিব পাৰা। পেকেট পাবা তুমি গুটি, তাৰপিছত কি কৰিব লাগে জানানে?
এই কাঠৰ যে গুৰি ল'ব লাগে নেকি
নহয় খেৰ আনিব খেৰ থাকিব লাগিব খেৰ খিনি বইল কৰি ব লাগিব।
খেৰটো বোলো হাম হাম আছে বোলো।
অ', খেৰটো প্ৰথমতে তুমি পা বইল কৰি ল'ব লাগিব দেই কাটি ল'ব লাগিব ফাৰ্ষ্টতে টুকুৰা এক ইঞ্চ বা দুই ইঞ্চ কেনেকে সৰু সৰু সৰু এনেকে পিচ পিচ কেে কাটিব লাগিব তৰপাচ সেইখিনি তুমি বইল কৰিব লাগিব বইল কৰি পেলাই অকনমান শুকুৱাই লব লাগিব আৰু মেলি দিব লাগিব পানীতটো গুচি যাব লাগিব। তাৰপিছত পলিথিনত খেৰ খিনি ভৰাই তাৰ ওপৰত গুটি খিনি দি আকৌ খেৰ ভৰাই এনেকে জাপি জাপি পলিথিনটো তুমি ফুটা ফুটা কৰি দিব লাগিব।
অ', মানে তৰপ তৰপ হিচাপে দিব লাগে ন লাষ্টত কেইডালমমান দিলো অ, অ', সেইটোৱে নে কি?
অ সেনেকে পোন্ধৰ দিন বা বিছ দিনৰ ভিতৰত ওলায়
উ তাকে মোৰ মানে ইচ্ছা যায় গম পোৱা নাই মই আজি গম পাইছো এনেই মানে মই ভাবো কি কাঠফুলা বুলিয়ে কয় ন অসমীয়াত কাঠফুলা গতিকে কাঠৰ গুৰি লাগে নেকি
হে নহয় নামটোহে কাঠফুলা
অ হাতেদি যে কাঠবোৰ যে ৰান্দা মাৰে যে হয়
এ অ তুমি তেনেকুৱাও লৈ আহিছিলা
অ মই ভাবিছো সেইবোৰ চাগে কাঠৰ চাগে গুড়া বোৰ াগে অকণমান পচাৰ কৰি তাৰ পাছতে কি ঠিক বনা নহয় ন খেৰটোতো আছে ঘৰত মই ইমান দিনে কৰিব পাৰিলো হয় মাছৰুমৰ পেকেট আনিব লাগিব
একদম পাৰিবা অৰ্ডাৰ দিব পাৰা তুমি পেকেট
মানে আন্ধাৰ ৰুমো আছে ন গতিকে ইমান মানে মোৰ
অ তুমি ইউটিউবত যদি চোৱা নহয় ইমান ধুনীয়াকে বুজাই দিয়া থাকে নহয় তুমি কৰিব পাৰিবাই আমাৰ ঘৰতো এবাৰ মানে মাহতি কৰি চাই চিলে বিক্ৰী কৰিম বুলি নহয় আচলতে ঘৰতে খাই চাম কেনেকুৱা হয় বুলি বহুত বেছি ভাল হৈছিলে
পেকেট বোৰ কৰপা মানে দোকানৰ পৰা কিনিছা নে অনলাইন আনাইছা
অঁ পেকেটটো দোকানৰ পৰা কিনিছিলে
উম উম
গোটেই পেকেটটো আৰু
অ সেইটোৱে
উম!
তাকে মাচৰুম হাৰ্ভেষ্ট কৰিব মন গৈছে? মোৰ বহুত ইচ্ছা গৈ আছিলে অলপ দিনৰ পা! কৰিয়ে চাম নেকি? অ'! তাকেতো প্ৰথম কৰি ঘৰত খাই চাম তাৰ? পাছতহে বোলো! যদি মোৰ বোলে মনটো ভাল লাগিছে! চবকে বিলাম!
উম ', বহুত সোৱাদ হয়! কৰি চাবা এবাৰ? কৰিবলৈও ইমান মানে টান প্ৰচেছ নহয় মানুহে যিমান কয়!
উম!
বহুত মানুহে আজিকালি কিমান মানুহে খেতি কৰিছে মাছৰুমৰ।
অ আজিকালি ঘৰে ঘৰে মাছৰুমৰ খেতি।
আৰু বিক্ৰীও হয় জানানে।
উম হয় দিয়া।
দামো নহয় বস্তু তোৰ,
মানে খাবলৈ বিচাৰে মানুহে আজিকালি।
হম,
মাছৰুমটো বহুত খাব বিচাৰে।
আৰু সোৱাদ হলে মানে এনেও বিচাৰিব এ দিয়াচোন।
হয় হয় সেইটো বাৰু হয়। তাকেতো। বাকী এতিয়া কি খোৱা বোৱা কৰিলা নে নাই।
সেই আৰু খাই খাই কথা পাতি আছো ভাল লাগিছে। এইফালে মই কাঠফলাই খাই আছো নহয়।
অ হয় দিয়া। তাকে মই আজি মানে এই চাওমিন খাব মন গ'ল। সেয়াকে মানে আনিলো। আনিব দিলো তাৰপিছত আনিলে খালোঁ ভালো লাগিছে আকৌ খাই। খাই মেলি লৈ পেলাই এতিয়া বোলো। অ এনেই মই ইমান ভাল নাপাওঁ খাবলে। তাৰ পিছতে বোলো আজি ইমান মন গৈছে ভিডিঅ এটা দেখি, সি লৈ পেলাই মোৰ একদম বলিয়া হৈ গৈছো একদম,
তাকে দেখিলে খাব মন যায় ন খাও খাও লাগে।
কপালখনো ভাল হল ল'ৰাজন গৈ চায় আহিলে এই বোলো বোলো খাওঁ খাও দে উম খালো তাকে।
অকলে খালা নে ঘৰৰ সকলোৱে খালে।
মানে ভন্টি আৰু মইহে মা মানে ফ্ৰাইড মমজে যে সেৱাও আনিব দিছিলো।
উম উম,
তাতে মাক ফ্ৰাইড মমজকে দি দিলো খাবলে মই নাখালো। মই মানে হেৰি উ চাওমিন খিনিকে খাই দিলো ইমান টেষ্টি লাগিছে। গাপ পোৱা মিহি চাওমিনটো হ'লে ভাল লাগে কিছুমান চাওমিন ডাঙৰ ডাঙৰ চাওমিনটো চাবাচোন মই ভাল নাপাওঁ খাব নোৱাৰো সেইটো।
মই বৰ বিশেষ ভাল নাপাও বাৰু বহুত দিনৰ মূৰত খালে কিন্তু বেয়া বেয়া নালাগে ভালেই লাগে।
মই ভ মানে ইমান নহয় মই একেবাৰে ভাল নাপাওঁ চাওমিন কিন্তু যদি তোমাৰ হালধি চালধি নি
কিন্তু ঘৰত বনাই কিন্তু ভাল লাগে জানানে ঘৰত বনাই খাইো কিবা এটা ভাল লাগে।
মানে চচ তচ নিদিয়াকে যদি তুমি অ এই কেপচিকাম দি পেলাই বনোৱা ন মইজি মান যিটো মই মানে মেনিফেষ্ট কৰিছোঁ সেইটোৱে পাইছোঁ। হুহ ইমান ভাল লাগিছে খাই। মাংসখিন আ অতাৰ দিছো অতটাৰ দি লৈ পেলাই অকল চাওমিন খাইছো চবজি সতি।
অ
ভাল লাগে কেতিয়াবা বিশেষ কেপচিকামে মানে সোৱাদটো বৰ ধুনীয়াকৈ দিয়ে ন।
অঁ আৰু ঘৰত বনাই খাইও মই বৰ ভাল পাওঁ, ঘৰত বনোৱাাতো বেছিয়ে সোৱাদ লাগে।
উম হয় দিয়া, সেইটো হয়। মোক যে এতিয়া মাছৰুমৰ গুটি লাগে। আমাৰ ইয়াত তেনেকুৱা জেগাই নাই। সেয়া গুটি ৰেটিংছে ভাল দেখা নাইচোন মই।
হয় নেকি, তুমি মানে চালাই। ভিডিঅ' চাবাচোন বহু হুত ধুনীয়াকে বুজাই দিয়ে মানে ইজি হয়।
উম তাকেইেতো, কিন্তু এতিয়া মাছৰুমো মই গুটি পোৱা নাই যে। গুটিটো হ'লেহে
এ‌ পাবা অৰ্ডাৰ উম খেৰটো খালি কাটিব লাগিব এনেকে দুই তিনি ইঞ্চত এনেকে সৰু টুকুৰাটুৰাকে।
উম। সে আৰু যে কিবা এটা নাম এটা ওলাইছে, ৱেষ্টাৰ মাছৰুম বুলি কৈছে।
উম, ঢেৰ প্ৰকাৰ থাকে।
হয় দিয়া। মোৰ ভাত দেৰিকেহে খাম আৰু, এতিয়া ভাত নাখাওঁ।
অঁ তুমি খালা যে, পেট ভৰি গ'ল চাগে ন।
উম। তথাপিও মানে খাব লাগিব দিয়াচোন এনকা ৰাতি বহুত কষ্ট পামতো ভোকত। এনেও মই ভোক সহ্য ক'ব নোৱাৰওঁ, একদম মানে মই ৰাতি বিশেষকে মানে ভাত নাখাই শুলে মই পাগল হৈ যাওঁ। উম, মই লাগিলে মানে যিয়ে নহওক মই যিমান ফাষ্ট ফুড নাখাওঁ কিয় মই দালি ভাত অলপ খাবই লাগিব, মই মানে ভাত নোখোৱাকে নহ'ব।
অঁ, আজি আমাৰ দালি বনাইছিলে দালিতে খৰিচা দি দিছিলে আৰু ঢে কীয়া দুডাল মানুহ আছিলে সেই ঢেকীয়াও দি দিছিলে ভাল লাগিলে খাই, দুপৰীয়া বনাইছিল।
হয় হয়, ভাল লাগে আকৌ তেনেকেয়ো খাই মই আকৌ ঔটেঙা দিব দি ছোঁ দালিত, তাৰপিছত সেয়া চোমবাৰ দি থৈ দিছো তাকে খাম।
খৰিচা খোৱা হৈছে নাই তোমালোকৰ? আমাৰ যে খোৱা হলে এইবাৰ খৰিচা।
হৈছে, খৰিচা মানে গাজ টেঙাটো নহয় জানো।
উম।
এই বহুত খাওঁ আমি। গাছ চেঙা মানে খৰিচাটো নহলে মানে আমাৰ নহয়ে এনেকুৱা হৈ যায়।
আৰু শুকতি খোৱা নে? মাছৰ গুৰিৰ পৰা যিটো বনাই, আমাৰ এইফালে শুকলি বুলি কয় অঁ।
অঁ, শুকতি উম বুজি পাইছো খাই। শুকান মাছ শুকুতি এইবোৰ বহুত খাওঁ আমি।
অঁ, ভাল লাগে ন কেতিয়াবা।
ভাল লাগে, বহুত টেষ্টি লাগে খাও মই। অঁ, এতিয়া বস্তু বিলাক টেষ্ট লৈ লৈ কথা আৰু।
সেইয়াই। ইমান মানে বিভিন্ন ধৰণৰ বস্তু বোৰ বেলেগ বেলেগ সোৱাদ।
হয় দিয়া সোৱাদো বেলেগ বনোৱা প্ৰকাৰো বেলেগ সেনেকুৱা আৰু। উম। তাকে আৰু নতুন নতুন প্ৰকাৰ বোৰেদি মানুহে মানে আৰু। অ', ইটোৱে সিটোক কয় সিটোৱে ইটোক কয় এনেকে পেলাই বস্তুটো প্ৰচলিত হ'ব।
অ', পাচলি খেতি কৰে কিন্তু প্ৰত্যেকবাৰে বি নহয় বা-বাৰু এনেই মানে দুই এডাল।
অ'।
লগাই।
উম, উম। আমাৰো আমাৰতো থাকেই পাচলি মানে গৰম দিনৰখিনি গৰম দিনত কৰিবই যি কা চিকা এইবোৰ নেমু গছ আছেই। আকৌ ঠাণ্ডা দিনত এইবিলাক আলু চালু অ', ঠা উম, গাজৰ আলু এইবোৰ বন্ধাকবি।
আমাৰ বেছি বেছিকে নকৰে মায়ে দুই এডাল লগায়।
উম, উম সেইয়াই।
টাবতে ভূত জলকীয়া গছ লগাই দিয়ে।
অ', আমাৰ মাউ সেইবোৰ কৰি ভাল পায় টাবতে চব লগাই থাকিব। ভালো আকৌ খাবলে।
উম, খাবলৈ অ', ঠিক আছে। মোৰ খাই হ'লেই মই আকৌ তোমাক ফোন কৰিছোঁ ৰ'বা।
অ', ঠিক আছে হ'ব দিয়া খাই লোৱা তুমি উম, উম।